অ, আজি আমাৰ বাইদেউহঁতৰ ঘৰত গৈছিলো। অ, তাতে তোমাৰ লাৰু বনাইছে, নাৰিকলৰ লাৰু। মানে এ তাৰমানে কিয় জানানে আচলতে বিহুৰ বতৰ নহয় দিয়াচোন। মানে আমি বিহুৰ বতৰ নহ'লেও আমি মানে বিস্কিট - চিস্কিট খাই সিমান ভাল নাপাওঁ, সকলোৱে মানে এ লাৰু মানে অ মানে যিটো ব অবতৰ বুলি কয় অবতৰতো আমি খাই বেছি ভাল পাওঁ, মানে আমাৰ উ এইবিলাকতকে মানে চাবাচোন লাগিলে কিছুমান মানুহ বিস্কিট বা বাহিৰা বস্তুত কে মানে নিজে বনাই খোৱা বস্তু ভাল পায় হয় নে?
উম, উম।
এ লাৰু বনাইছিলে আৰু তেনেকে বুলি নহয় মানে কে কেতিয়াবা আমি এ বিহুৰ বতৰ নহ'লেও পিঠা-পনা তেনেকে বনাও। অ, সেই তেনেকে আৰু খাব বৰ মন গলে, ত' তাকে বা বনালে মোকো দি পঠাইছে। তেনেকে আৰু সান্দহ কৰিও আমি এনেকে বনাও। কেতিয়াবা ধৰা ৰাতিপুৱা খাওঁ গাখীৰ-চাখী লৈ, আহ তেনেকে আৰু।
আগতে বিহুততো বহুত পিঠা বনাইছিলে। মাঘ বিহুত চুঙা পিঠা চুঙা পিঠা বনোৱা নে তোমালোক
মই নবনাও আমি আমাৰ ইয়াতে মানে কিনি আনো, ইয়াতেতো ধৰা বনাব ব নোৱাৰো ন গুৱাহাটীত, কিনি আনো মই বৰ ভাল পাওঁ গাখীৰেৰে খাই।
পিঠা আহ খলা চাপৰি পিঠা, তে কেলি পিঠা, বগা পিঠা, তিলৰ পিঠা, নাৰিকলৰ পিঠা হা কিমান পিঠা আৰু তেল পিঠাটো মোৰ কত কৰি ভাল লাগে।
অ, তোমালোকৰ তাতে বনাই, তোমালোকে বনোৱা নেকি? অ, বনাই অ, আমি কিনি আনো বাৰু। অ, আমি মানে অকলে পিঠা আৰু লাৰুটো বনাও, কিন্তু এই নে হেৰি টো নোৱাৰো, এই চুঙা পিঠাটো কিনি আনো। সেইটো মানে গাঁৱৰ মানুহে বিক্ৰী কৰে ইয়াতে।
মাকাৰে তো
অ, মাক সৰেতো অ সেইটো আমাৰ পেকেটত কিনিব পাই নহয়। মই খায় বৰ ভাল পাওঁ। এই জলা, পিয়াজ দি খালে মজা।
হয় সেইটো জলা, পিয়াজ দি খালে আৰু বেছি সোৱাদ লাগে হয়।
মজা লাগে, অ, বহুত ভাল লাগে বাদাম-চাদাম দি খালে।
তোমাৰ এই
এ চু চুঙা পিঠা কওঁতে, কথা এটা মনত পৰিল হা। চুঙা পিঠাটো কেনেকে জন্ম হৈছিল জানানে তুমি? জানা তুমি চুঙাৰ পিঠাটো কেনেকৈ জন্ম হৈছিলে? মানে যেতিয়া, মানে অসম আক্ৰমণ কৰিছিল। যেতিয়া মানে অস অসমত আক্ৰমণ কৰিছিল হা তেতিয়া মানুহবিলাকেতো পলাই আছিল জংঘলত গৈ হা জংঘলত গৈ যেতিয়া পল পলাই আছিল তেতিয়া তেওঁলোকে কি খাব হ। মানে লগত যি বস্তু আছিল চাউল, চাউল হওক দালি হওঁক, দাইল হওঁক হা বা অন্যান্য যি বস্ত ছ হওঁক সকলো বস্তু কি কৈছিলে বাঁহৰ চুঙাত ভৰাইছিলে হু। বাঁহৰ চুঙাত ভৰাই জুই লগাই জুইৰ শেক দিছিলে। সেক দিয়াৰ পিছত যেতিয়া মানে তোমাৰ মানে এ মানে সেক দিয়াৰ পিছত যেতিয়া মানে সেইটো মানে, মানে সেৰি হ'ল মানে জুইত মানে সেক খালে হা তাৰপিছত বা বাঁহৰ চুঙাটো ভাঙি দিলে ভাঙি মানে তেনেকৈ সেনেকৈ, সেইবিলাক খালিছিলে হা। মানে তেতিয়া মানে, মানে তাৰ পৰা মানে সেই তেনেকে চুঙা পিঠাটো মানে জন্ম হ'ল। যেতিয়া মানে মান গ'ল জংঘলৰ পৰা মানুহখিনি আহিল। তেতিয়া মানে কি কৰিলে বাঁহৰ চুঙাত অকল মানে এ মানে চাউলৰ গুৰিহে দিলে আৰু বেলেগ এক একো নিদিলে, হয়তো অকণমান চেনি তেনি বা মিঠাই গুৰ চুৰ দিলে আৰু হা।
এই তোমাৰ অ, এই নাৰিকল দিয়ে নাৰিকল অকমান।
তেনেকেটো পিঠা কৰি খালে। আগতে মানে তাতে মানে দাইলে চব্জি এ হা। তৰকাৰী এ, আলু হে, পিয়াজ এ, যি আছিলে চাহ বোলে ভাতে চবে দিছিলে। হা প্ৰথম অৱস্থাত। কিন্তু জংঘলৰ পৰা অহাৰ পিছত অকল তাতে পিঠাগুৰি দিলে। তেনেকৈ চুঙা পিঠাটো হ'ল।
অ, আচ্ছা-আচ্ছা মই জনা নাছিলো।
ক'ৰবাত পঢ়িছিলোঁ সৰু থাকোঁতে, মোৰ এতিয়াও মনত আছে সেই বস্তুটো।
অ, আচ্ছা মই কিন্তু বৰ ভাল পাওঁ দেই চুঙা পিঠাটো। আমাৰ গাঁৱৰ পৰা কেতিয়াবা দি পঠাই নহয়, মানে মোৰ বহুত প্ৰিয় আৰু। আৰু তেনে সেইটো বুলি নহয়, তাৰ পিছত তোমাৰ এই গাখীৰৰ পৰা যিটো এইটো বুলি কি কয়? অ, কি বুলি কয়নো? এই গাখীৰৰ ওপৰৰ যে এইটো লক্রী বুলি, লক্ৰী বুলি জানানে লক্ৰী কি বস্তু? গ্ৰীপ নহয় মানে দুটা হয় এটা হৈছে মাখন, এটা লক্ৰী বুলি কয়। গ'ম পাইছা অ, সেইটো মানে সেই, সেইটো মই খাই ভাল পাওঁ। কিন্তু এতিয়াও চহৰত বহুত মানুহে এইটো নাজানে তাৰমানে কি হয়। তেনেকা আৰু এটা আছে ফেহু। ফেহুটো মানে নতুন ধৰা গৰুৰ পোৱালি দিলে, দিলে সেইটো সেইটো ফেহু হয়, সেইটোও মানে খোৱা যায়।
মানে প্ৰ অ গৰুৱে মানে পোৱালি দিয়াৰ প্ৰসৱৰ মানে কিছু সময়ৰ পিছতে, ঘন আৰু হালধি এ গাখীৰ মানে দিয়ে হা। সেই ঘনা এই ঘন আৰু হালধীয়া গাখীৰটোক খীৰাই
হয় হয়, হয় হয় উপকাৰী হয় সেইটোও খোৱা যায়।
মানে কি এইটো প্ৰসাৱৰ লগে লগে এইটো খীৰাব লাগিব, অকনমান পিছত খীৰালে সেইটো আৰু নাপায়। সেইটো মোৰ ফেহুটো মোৰ বিৰাট প্ৰিয় সেই খাদ্যটো।
হয় হয় আৰু বহুত উপকাৰ থকাও বস্তু হয় আৰু হয় আৰু গাঁৱলীয়া যি ধৰা পিঠা পনা আমি তাৰমানে এই বিস্কিট আজিকালি বহুত ধৰণৰ ভেৰাইটি এইবিলাক খায় সিমান ভাল নাপাও কিন্তু এই পিঠা পনা খিনি বনোৱা পিঠা পনা খিনি খায় বেছি ভাল পাওঁ ত' সেইকাৰণে মানে তিলৰ লাৰু অ', নাৰিকলৰ লাৰু মানে সময় নহলেও আমি অৱতৰতো আমি কেতিয়াবা বনাই পেলাই এ এনেই খোৱা যায় আৰু চাহৰ লগত। তেনেকে।
উম', খাব লাগে এইবিলাক। মানে সেইবিলাক খালে মানে মনটোও ভাল থাকে আৰু শৰীৰ শৰীৰ
ভালে থাকে কিন্তু এই বিস্কিটটো বহুত অপকাৰী ময়দাৰ পৰাহে বনাই হয়নে নহয়
মানে বজাৰৰ বস্তুবিলাক নাম যিমান পাৰে সিমানে
হয়
হাঁহি হাঁহি পেলাৱ।
দূৰত থাকিব লাগে। সেইদিনা যোৱাকালি মই এজন মানুহে, এঘৰ মানুহে দিলে আৰু হেৰি দিছে এই কেঁচা ঠা গুড়াৰ লাৰু যে, গুড়াৰ লাৰু মিঠৈৰে বনাই তাকে দিছে মোক বৰ ভাল লাগিছে, কেঁচা গুড়াৰ লগত এ গুড় দিছে আৰু নাৰিকল দি দিছে। সেই তাকে থৈছো চাহৰ লগত, তাকে খাই আছো। মজা লাগে।
তো তুমি লালচাহ খাবা।
ৰঙা চাহ, নাই ৰঙা চাহে খাওঁ। ৰঙা চাহৰ লগত কেঁচা গুড়াৰ লাৰু খাইছো। মজা লাগে।
আৰু ৰঙা চাহত চেনি খালেওঁ, চেনি দিলেওঁ কমকে দিব।
কমকে দিওঁ অ', মই অকমান নেমু চেপি দিওঁ। মানে তোমাৰ নেম মু চেপি অলপ আদা দিওঁ, নেমি চেপি দিওঁ
নেমুটো দিলে ভাল, নেমুটো দিলে কি ভাল জানা তোমাৰ গাত যদি অতিৰিক্ত চৰ্বি থাকে না হা, সেই চৰ্বিখিনি কাটি দিয়েনি মই।
হয় মই মানে এনেই ভাল পাওঁ আৰু টেষ্টো ভাল পাওঁ সেইকাৰণে দি দিওঁ। হয়, হয়। তেনেকে খাওঁ।
উম, আমাৰ মানুহে বেছিভাগ ভেজাল খাদ্যই খাই যে সেই
হয় - হয়, বিভিন্ন ধৰণৰ মানে ভেৰাইটিজ বিস্কুট, ধুনীয়া - ধুনীয়া ওলায় কিন্তু এইবিলাক দেহৰ কাৰণে বহুত বেয়া। ডক্তৰেতো ময়দাটো খাব কমপ্লিট মানা কৰে ময়দাটো খাব।
সেইকাৰণেতো আমাৰ মানুহৰ অসুখ - বিসুখ বেছিকে হয় যে, সেইকাৰণে। খাদ্যত মানে
হয়, আগৰ দিনত কি খাইছিলে? সান্দহ গুৰি এইবিলাকে খাইছিলে, মুড়ি, হয় নে নহয়? এইবিলাকতো বহুত ভাল বস্তু হয়। সেইটো কথা। মোৰ দেউতাও ৰাতিপুৱা বিস্কিট - চিস্কিট একো নাখায়। ৰাতিপুৱা খাব- মানে এবাটিত মুড়ি দিব লাগে। মুড়িটো ভাল বস্তু। মুড়ি- মূড়ি লব বিস্কিট আৰু অ' লগত ৰঙা চাহ।
অ' কিন্তু এটা কথা দেই, কিন্তু এটা কথা। মুড়িটো যদি তোমাৰ দেউতা যদি চুগাৰ আছে কিন্তু মুড়ি
নাই নাই নাই দেউতাৰ চুগাৰ নাই নহয় দেউতাৰ চোগাৰ নাই খালি তামানে ডক ক্টৰ বিলাকে কয় যে ময়দাৰ পৰা বস্তুবিলাক কমপ্লিটলি এভইড কৰিব দিয়ে সেইটো বেমাৰী মানুহকো ভাল মানুহকো সেইকাৰণে আমি বিস্কিটটো পৰিমাণ কমাই দিছোঁ আৰু এই পিঠাগুৰিটো আনি থৈ দিওঁ ধৰা তোমাৰ চাউলৰ গুৰি কৰি থৈ দিয়ে যে সেইটোৱে ধৰা ঘৰতে পিঠাগুৰি
তুমি এটা কাম কৰিবা পিঠা যদি খোৱা তুমি তেনেহ'লে তিলৰ পিঠা আৰু তিলৰ লাড়ুটো বেছিয়ে খাবা মানে তিল তি তিলটো বহুত মানে আমাৰ দৰকাৰ মানে শৰীৰৰ
হয় হয় ঠিকে কৈছা মই এদিনা পঢ়ি
উম তিলৰ পিঠাটো খাবা আৰু তিলৰ লাৰুটো
হয় হয় অ মই ভাবিছো মই কালি মানে ভাবিছিলোয়ে যে পিঠাটো আনিম আৰু এনে তিল অলপ আনি থৈ দিলে মানে চাটনি বনাই খাব মজা লাগে হয়নে ভাতৰ লগত বঢ়িয়া লাগে অ আৰু দেহৰ কাৰণে তিলটো বহুত উপ
উম মই তিল পতাটো বহুত বিৰাট খাই ভাল পাওঁ
হয় হয় মও ভাল পাও মানে ৰাতি তিয়াই থৈ তুমি পিছনাখন যদি পিছি পেলাই জ্বলা তলা দিয়া বহুত মজা লাগে
উম আৰু পইতা ভাতৰ লগত খাইও ভাল লাগে নিকি তিল তিল বতাত
অ ভাল লাগে ভাল লাগে আৰু অ পইতা ভাতৰ লগত খাইও ভাল লাগে আৰু মানে আমি সান্দহ কৰিতো মানে যিকোনো টাইমতে অবতৰত হলেও আমি বহুত বনাই থৈ দিওঁ এ কেতিয়াবা ধৰা ৰাতিপুৱা সদায়নো ৰুটি খাবৰ মন যায় নিকি কেতিয়াবা নেযায় ত তেতিয়া মানে কৰি ওলাই লগত গাখীৰ দিওঁ আৰু কল লওঁ তেনেকেও খাওঁ সেইটো এটা পুষ্টিকৰ খাদ্য হয় নে নহয় তেনেকে মানে সান্দহ কৰি বেছিকে কৰি থৈ দিওঁ তেনেকে সেইবিলাক খাই ভাল লাগে আৰু কেতিয়াবা বেলেগ বেলেগ এইফালে তোমাৰ কোমল চাউলো কৰো
অসমীয়া খাদ্য বহুত আছে হা যদি অসমীয়া অসমীয়া খাদ্য যদি খোৱা এই বিদেশী বাহিৰা খাদ্য হা
হা হা অ বাহিৰা খাদ্য খিনি আচলতে এভইড কৰিব লাগ এই অসমীয়া খাদ্য বিলাকে আমাৰ সোৱাদো আছে আৰু পুষ্টিকৰো হয়
কিন্তু কথাটো হল কি আমি আমাৰ অসম অসমীয়া খাদ্যখিনি আমি নিজে নাজানো অসমীয়া খাদ্য কিমান আছে কিমান
হয় হয় বহুত বহুত নাজানে বহুতে হয় ঠিকে কৈছা এনেকুৱা
আৰু কিন্তু মই অসমীয়া খাদ্য খিনি বেছি ভাল পাওঁ
মই অসমীয়া খাদ্য ভাল পাওঁ অ ইয়াৰ টেষ্টটোও ভাল আৰু উপকাৰো হয়
পিজ্জা বাৰ্গাৰ এইবিলাক মই ভাল নাপাওঁ
এইবিলাক খাই সিমান ভাল নালাগে আৰু এইবিলাক গেষ্ট্ৰিক কৰে চহৰবাসী বহুত লৰা ছোৱালী কিন্তু এইখিনি খাই আছে
ঠিক আছে হ'ব দিয়া অ
ঠিক আছে।